হেল্লৌ'
হেল্লৌ'
হেলৌ' অঁ বোলো ক?
ফাইনেলি এইবাৰ ফাৰষ্ট টাইম আহিছে এনেকে কলটো মোৰ।
সেটিক কোৱা হয়।
হাঁ?
কি কৰিমনো? ভালে আছা?
অঁ ভালেই ভালেই, তোমাৰ?
অঁ আছোঁ ৰ'বা, ভালেই আছোঁ ৰ'বা। বাকী খবৰ ক? আছোঁ ৰবা মই বোলো অলপ- ফোন কৰোঁ লগৰবোৰৰ খবৰ লওঁ অলপ, সেইকাৰণে ফোন কৰিলোঁ তোমাক।
উম' ঠিক। তাকেই ভালেই কৰিলা ফোন কৰিলা, উম। আৰু আঙুলিটো ভাল পাইছানে?
নাই নাই, আগতকে অলপ ভাল পালো এটা। বাকী দুটা অলপ পাবলেই আছে। মানে পোৱা নাই এতিয়ালৈ ভাল। আৰু দুুমাহ মাহ মানে-
মাৰ ভাল?
আছে আছে, মাও ভালে আছে দেউতাই ভালে, তোমাৰ আছে? ঘৰত ঠিকে আছেনে?
উম' চব ঠিকে আছে দেই।
অঁ অঁ অঁ।
উম তুমি কি পঢ়ি আছিলা যে নে কিবা কৰি আছা?
নাই নাই মই এইবাৰ তোমাৰ ডিগ্ৰী খতম হ'ল এইবাৰ। ডিগ্ৰী কমপ্লেত কৰিলা এতিয়াই। মোৰ তোমাৰ হিউমেন ৰিচাৰ্চ
হিউমেন ৰিচৰ্চ মেনেজ মানে বি বি এ?
মানে কৰ্চটো কিহৰ আছিলে হিউমেন ৰিচৰ্চ মেনেজমেণ বুলি কৰ্ছ এটা আছে নেকি?
অঁ এইচ আৰ এল পঢ়া নি? হিউমেন ৰিচাৰ্চ মেনেজমেন মেনেজমেণ্টৰ। যদি তুমি মোক কমাৰ্চ লোৱা ন কমাচতটো তিনিটা- দুটা চাব্জেকট চুজ কৰিব পাৰা মানে। পিছে তোমাৰ মাক- এটা মাৰ্কেটিং এণ্ড আমাৰ হিউমেন ৰিচাৰচ মেনেজমেন্ট।
হুম। ঠিকে আছে। মই বি বি এল এল বি কৰি আছো।
বঢ়িয়া বঢ়িয়া বঢ়িয়া দিবি যদি। মক-
মানে দুটা মেজৰ মোৰ ইয়াত এটা হৈছে বি বি এ তোমাৰ বিজনেছ এডমিনিষ্ট্ৰেশ্যন আৰু এটা এল এল বি লৰ মানে সেইটো যোনটো।
ঠিকে আছে ঠিকে আছে।
মানে পাছলে মই তোমাৰ এম বি এ কৰিব পাৰো বা আ এল এল এমো কৰিব পাৰো সেইটো মানে মোৰ ওপৰত কথা আৰু মই কোনটো কৰো।
উম সেইটো হয়ে বাৰু মোৰ লগৰ এজনে তোমাৰ ৰিচেন্টলি এল এল বিৰ পৰীক্ষা পাছ কৰিলে সি এতিয়া তোমাৰ প্ৰেক্টিচ কৰি আছে কৰ্টত
অ কোনখন কৰ্টত কৰিছে?
এই তোমাৰ গুৱাহাটীৰ হাই কৰ্টত। প্ৰেক্টিচ চলি আছে বৰ্তমান তাত উম।
অ মানে সেই তাত পাবলে মানে একজাম দিছিলে নেকি হেৰি এডভকেটৰ এক্জাম দিছিলে
অ অ তোমাৰ এডভেটৰ একজাম এটা হয় নহয় তোমাৰ একজামটো দিব লাগে। তোমাৰ একজাম নেকি বুলি কয় সেইটো একজামটো দিব লাগে দিয়াৰ পিছত মানে তাতে আৰু চিলেকচন প্ৰচেছ কিবা থাকে আই থিংক চবেই নাপায় কিছু কিছুমান মানে কেইজনমানেহে পায় গোটেই কেইজনে নাপায় বিশেষকে তাকে অলপ মানে বহুত লাগে এইবিলাক ল লিংটো
কি কৰিছা
মই মই বোলো পঢ়িব বহুত লাগে দেই মই যিটো দেখিলো তাই
বহুত বেছি পঢ়িব লাগে দে মই যে আ ফাৰ্ষ্ট চেমত যোনটো মানে কনচিপ্ট টিচন আছিলে চাবজেক্টটোত কনচিটিশ্যন গম পাইছা নহয়
গম পাইছো গম পাইছো
তোমাৰ ইমানেই তোমাৰ আৰ্টিক আছে আৰু কেছৱাছ সেইখিনি মানে মই এনেকুৱাও নহয় যে নপঢ়ো পঢ়া পাছতো মানে সেইখিনি মনত নাথাকে পতককে
অ মেমৰাইজ কৰিব বাবে মেমৰাইজ কৰা তোমাৰ এটা আছে তুমি যিখিন মানে মেইন পাৰ্ট ন গোটেই মেমৰাইজ কৰিবা নালাগে তুমি বছ এ চন কিতা যোনকিতা মানে তোমাৰ চন থাকে ন আৰ্টিকেল বোৰ এট নাইনটি নাইনটি চিক্সৰ তেনেকুৱা কিবা অবলেচনে দিয়ে ন তুমি চন কিতা যিমান পাৰা মনত তোমাৰ চনকেইটা মনত পৰিলে তোমাৰ বাকীখিনি মনত হয়ে যাব ইটো চনত যিটো আছিল ইটো চনত যিটো আছিল
উম
মই তেনেকৈ তোমাৰ আমাৰ এই মেনেজমেন্ট মেনেজমেন্টটো মানে বহুত কিছুমান তোমাৰ আৰ্টিকেল আছে আৰ্ৰটিকেলি আছে আৰু তোমাৰ বহুত কিছুমান তোমাৰ মানে আমাৰ মেনেজমেন্টৰো ল কিছুমান আছে আৰু ল কিছুমান আৰু তোমাৰ মানে যোন কোনোবাই কোনে কোনে মেনেজমেণ্ট বনাইছিল কোনোবাই ফাইনেন্স বনাইছে সেইবোৰো তোমাৰ মানে আছে সেইবোৰৰ ওপৰত
উম
কেনেকে মুখস্থ কৰিব লাগে সেইটো তুমি কোৱাচোন
হা
গম পোৱা নি তুমি এনেই থ্ৰিক
তুমি থ্ৰীক মানে তুমি মুখস্থ কৰাতো উ মী মুখস্থ নকৰিবা তুমি পঢ়াৰ টাইমতটো ৰাতিপুৱা টাইমত যিমান পাৰা ৰাতিপুৱা টাইমত সোনকালে উঠি পেলাই হেৰি কৰা তুমি অটমেটিকলি মনত হব আৰু যদি মনত নহয়
কালে উঠি মুখস্ত কৰিব লাগে
অ যদি তেনেকৈও মনত নহয় দেন তোমাৰ এটা লাষ্ট অবশ্যচন আছে তুমি লিখিব লাগিব বস্তুখিনি
বুজিব লাগিব মানে সেই আৰ্টিকোলচবোৰ বুজিবলে মানে টান নহয় মানে বুজি পালেও মানে তোমাৰ হেই মুখস্থ ইমান গাল আছে নহয় মুখছ স্ত নহয় মানে বেছি আছে যে সেইকাৰণে নহয়
তুমি এ ধৰি লোৱা ই ইমান ইমান গাল বস্তু এতিয়া ইমান গতে হওক বা আমাৰ উম হে পঢ়া হেৰিত আছে ন ইমান গাল বস্তু আছে যে এখন কিতাপত তোমাৰ ছিক্সাহানড্ৰে পেজ পেজটো আমি মুখছ কৰিব নোৱাৰো কেনে কৰা তুমি প্ৰিভিয়াছ জিয়াৰৰ যিমানবোৰ কোৱেশ্যন পেপাৰ আছে বা তোমাৰ যি কিছুমান তোমাৰ হেৰি থাকে ন কুৱেশ্যন পেপাৰ হৈ গল বা তোমাৰ অ কিছুমান মানে কুৱেশ্যন বেংক বেংকো পায় ত'নেকুৱা কুৱেশ্যন বেংকছ বা হেৰি পৰা তুমি যিমানখিনি পাৰা চিমিজাৰ চিমিনাৰছ জোনখিনি কুৱেশ্যন ধৰি লোৱা মেজৰ বিশত আহিছে, একৈশতো আহিছে, বাইশতো আহিছে। তেনেকোৱা কিছুমান কুৱেশনচ বা তেনেকুৱা আপুনি এটা বিশেষ ভাৱে হেৰি পাই যাব আপোনাৰ এইটো আহিব পাৰে সময় আহিব পাৰে, ত তেনেকা
কৰো দেই সেনকা আহেও বা প্ৰিভিয়াছ ইয়েৰ কুৱেশনবোৰ চাওঁ। আৰু পাৰো মানে মানে তোমাৰ ছিক্সটি পাৰ্চেন্টমান তাৰ পৰাই কাটে দেই। চি ছিক্সটিও নহয় মানে এইটি পাৰ্চেন্টমান তাৰ পৰাই কাটে প্ৰিভিয়ছ ইয়েৰ। কেতিয়াবা খালি লাগ বেয়া হ'লে পেপাৰখনৰ লগত নিমিলে নিমিলে আৰু প্ৰিভিয়াছ ইয়েৰৰ।
অ সেইটো হৈ যায় বাৰু, বাট আ মই যিখিনি এতিয়া চালো ন মানে যিমানখিনি একজাম মোৰতো একজাম দি পেলাই মোৰতো ডিগ্ৰী কমপ্লিটেই হ'ল ৰবা। এতিয়া বহুত ডিগ্ৰী একজাম মই ক'ব গ'লে আঠবাৰে দিলো। হে হে ছয় বাৰৰ জাগাত দুবাৰ বেয়াও হ'ল দুখ খন চাবজেকত বেয়া হোৱা কাৰনে আকৌ দিব দিবলগীয়া হ'ল বাত ইন গোটেইখন চাবজেক্টত মানে তোমাৰ এনেকা হৈ আছে তোমাৰ যিখিনি কুৱেশন পেপাৰত চাই যাওঁ ন, কুৱেশন পেপাৰত তাৰ হিচাপত বহুতখিনি কমিন পৰি যায় আৰু তুমি চাবা তোমালোকৰ যেনেকুৱা কনষ্টিটিউচন বুলি তুমি টপিকটো মোক ক'লা ন তেতিয়া। এ কনষ্টিটিউচনৰ ওপৰতে বেচ কৰি পেলাই তোমাৰ বহুতগিটা কুৱেচন আহিব পাৰে। সেইটো টপিকৰ ওপৰতে, কনষ্টিটিউচনখন কেতিয়া বনোৱা হৈছিল, কোনে বনাইছিল? অলপ এক্সপ্লেইন কৰা, কেনেকুৱা বন কি সময়ত বনোৱা হৈছিল? এনেকুৱা ধৰণৰ কুৱেচনো আহে, যদি তুমি অভাৰঅল যদি অলপমান পঢ়া ভালকে। ত' তাৰে পৰাও তুমি কুৱেশনচ বহুতখিনি এনচাৰছ বনাব পাৰিবা নিজে। যদি তুমি অলপ ভালকে হেৰি কৰি দি। তুমি যদি অলপমান পঢ়া বা যদি তুমি নপঢ়াও বোলে তুমি এনে ওপৰে ওপৰে চাম বুলি ভাবিছা। দেন চেট জি পি টি আছে গুগল। জেমেনাই আছে হয় নে নাই?
সেইবোৰতো মই সেইবোৰৰ পৰাই পঢ়ো জানা বুকৰ পৰা মানে পঢ়িলে মোৰ বা, ইমানেই ষ্টেণ্ডাৰ্ডকে লিখা থাকে মানে সেই চাৰ্চ কৰোতে যায় মোৰ বেছিভাগ বস্তু।
উম ব। তাৰে পৰা তুমি বহুতখিনি বস্তু শিকিব পাৰিব, অ।
কৈছা?
তাৰে পৰা বুলো চেট জি পি টিৰ হেৰি পৰা বহুত খিনি হেৰি কৰিব পাৰে, কি কলা তুমি এইচ আৰ এমৰ কিবা কৈছা নি? টো ফাচি ফাচি গিছে। হেল্ল'! এইচ আৰ এমৰ কিবা ক'লা তুমি এই মাত্ৰ?
অ এইচ আৰ এমটো ভাল লাগে মানে বিজনেচৰ চাবজেক্ট কেইটা মই ভাল লাগে দে মই সেইকেইটা পাৰো। কিন্তু সেই তোমাৰ লৱৰ ছাবজেক্টকেইটা টান লাগে বহুত।
অ, তোমাৰ লৰ চাব জেক্টবিলাক বাৰু টান হ'বই দিয়াচোন কাৰণ যিমান যি নহ'লেও এজন মানে, বেৰৰ ভূমিকাটো বহুত কাৰণ, তুমি বহুত কিছুমান বস্তু জানিব লাগিব তেতিয়াহে তুমি এজন মানুহক প্ৰটেক্ট কৰিব পাৰিবা। যদি তাৰ লগত কিবা গলে ভয় থাকে। উম, তাৰে কাৰণে বহুত কিবা - কিবি পঢ়িব লাগিব। সেইটো বাৰু হয়।
উম, হেৰি যে প্ৰিভিয়াচে পেপাৰবোৰহে পাবলৈ অলপ দিগদাৰ।
তুমি প্ৰিভিয়াচ য়েৰৰ পেপাৰবোৰ নোপোৱা তেনেকৈ কাৰণ একজাম শেষ হোৱাৰ লগে লগে। ষ্টুডেণ্টবোৰে কি কৰে, পেপাৰখন আছে চিঙি ফালি পেলাই দিয়ে বহুতে। ত' আজিকালিটতো তেনেকুৱাই চবে চিঙি ফালি পেপাৰবোৰ পেলাই দিয়া ত তেনেকুৱা কে অ তুমি পোৱাটো টান, ত' তুমি এটা কাম কৰিব পাৰা যে, তুমি চিলেবাছ যোনটো আছে ন, চিলেবাছটো দি পেলাই চিলেবাছ ৰ পৰা তুমি ডাইৰেক্ট মানে, চ চেট জি পি তিৰ। তোমাৰ ধৰি লোৱা তোমাৰ লগত কিবা পেপাৰ আছে। পুৰণা এয়া মানে ধৰি লোৱা ফাৰ্ষ্ট চেমৰ কিবা পেপাৰ আছে। ফাষ্ট চেমৰ আৰু চেকেন চেমৰ তোমাৰ চিলেবাছটো মেকচিমাম চিমিলাৰ থাকে। ত ফাষ্ট চেমৰ, যোনখন পেপাৰ আছে সেইখন পেপাৰখনো তুমি যদি আপলদ কৰা। আৰু চেকেণ্ড চেমিষ্টাৰৰ তোমাৰ যোনবোৰ মানে। ধৰি লোৱা কুৱেশন বোৰ আছে বা সেইবোৰ আছে টপিক টো আছে টপিক টো আপলোড কৰি পেলাই যদি, সোধা গ্ৰেজুৱেট চন চিমিলাৰ ইনচাচেন কুৱেচন চাচন ৰিচাৰ্ছ। ইম্পৰ্টেণ্ট তেনেকুৱা দিলেও তুমি তাতে চেট জি পি টিত বহুত কিবা কিবি আহি যাব পাইখানা তাতে বহুত কিবা কিবি। জুনবোৰ আহিব পাৰে বা তাৰে পতি। মানে একজামত আহিছিল ইম্পৰ্টেন্ট হয়, আৰু আহিব পাৰে। সেনেকুৱা তুমি বহুত কিবাকিবি তাতে পাই যাবা।
উম চাব লাগিব সেনেকে। ৰিচাৰ্ছ থাকিলে হেৰি কৰিব পাছপত কৰি পেলাই। গ'ল মাতটো আকৌ গ'ল। ধাৰণা ত বেছি ক। উম